অ কি কৰি আছা? পাইছো। পাইছো। হে বহি আছো। ভাত, ভাত, ভাত খালো খাই অকমান ৰেষ্ট লৈ আছো।
অ কিহেদি খালি?
মাছ টেঙা বনাইছিলো।
অ
উম মানে এই মেচা টেঙা আৰু মাছ, সৰু মাছ সয়া আঞ্জা বনালো। তাৰপিছত আৰু মাছ ভাজিলো সেনেকে খালো আৰু বেছি নবনালো ইমান গৰম বনাব মন নাই আৰু।
অ ঠিকে আছে দে, আমিও খালো ৰ অলপ আগতে।
আহ কি বনালি?
মাংস আনিছিল মায়, মাংস বনালো তাৰে পিছত আৰু এ আমৰ চ
এই গৰমত মাংস খালে নে?
অ এ খাবা মন গল দেখোন, সেইকাৰণে আৰু মাক কলো মাংস লৈ আহিবি।
উম। ভালে আছে দে।
সেনকে খালো আৰু মাংস বনালো তাৰ পিছত সেই আমৰ টেঙা, সেই হেৰি কৰিছিলো ৰুখছিলো চাটনি খালালো সেনকে বনালো।
অ
সেনেকে খালো আৰু।
বাকী এতিয়া কাম হ'ল?
কাম এই আছে ৰ কাপোৰ-চাপোৰ ধুই দিছিলো না। কাপোৰ-চাপোৰ বিলাক এনিবা আছে আধা-আদি সোমালো আৰু আছে আধা নিবা। উম। গুনুক পঠালি না নাই টিচন?
চাৰিটা বজাত যাব লাগিব। মানে টিশনৰ মেম জনী গ'ল বজাৰত।
অ
সেইকাৰণে চাৰে চাৰিটাত পঠাব লাগিব আজি।
অ স্পষ্টকে কবি কথা কেইটা। উম।
দেে ই পিন্দ গৈছিল আহ সি দুপৰীয়া আহি এতিয়া শুই আছে আৰু ছয়টামান বজাত ওলাই যাব।
অ' ঠিকে আছে দে মই ভাবছিলো তহঁত তাতে যাম বুলি মাক কৈছো কিবা কৰে চাউ ৰ যাবও পাৰো গধূলি।
অ' আহিবি কি কবি মইতো এতিয়াক লাগি খোবাই পোৱা নাই অকনমান বিছনাখনত পৰিম আৰু যাই পেলাই অকণমান
অ' ময়ো শুম বুলি ভাবছিলো মাত্ৰ, বিচনাত উঠছিলো মাত্ৰ। তাৰপিছত আৰু এ মাৰ আৰু অ ম মাইকী আটা আহিল।
অ
ছাগলী ফটো উঠাবা গতৰ
উঠাব আইছে নেকি? আমাৰ দেখোন ফটো উঠাব আহাই নাই।
আমাৰে মাত্ৰ উঠাই লৈ গ'ল দেখোন মাক।
আৰু কিবা ফৰ্ম চৰ্ম ফিল আপ কৰি আছে নেকি গোটৰ?
ৰ্ফম দিয়া নাই খালী ফটো উঠাই লৈ গল।
অ' মই এক গম পোৱা নাই কিন্তু ফটো উঠোৱা আমাক তাত অহাও নাই ফোনো কৰা নাই। কি গম নাপাও আৰু কি কৰি আছো সেইদিনাখন ফম হয় কিবা পঁচিশ হাজাৰৰ ফৰ্মখননহে ফালে কৰিব বুলি গম পালো।
অ সেই সিদিনাখানে ডকুমেন্টকুমেন্ট ডকুমেন্ট দিবা লগা নিচিনা এই সিদিনাখনেে মাতিছিল দেখোন।
আমাৰ আমাৰ দেখোন আমাৰ একো ডকুমেণ্ট লোৱাই নাই দেখোন।
আমাৰাহঁত সদিনাখন ডকুেট লৈ যাবা দিচি নিচি ডকুমেট।
অ' এই কি বুলি কয়? তিনিআলিত যাবি নে কি কালি পৰহি মানে?
অ কালি পৰখি যাম কি জানি ৰ মোৰ এই প্ৰজেক্ট শেষ হোৱা নাই না প্ৰজেক্ট আৰু আৰু এটা প্ৰজেক্ট আছে তাতে তিনটা কোৱেচন আৰু এঞ্চাৰ লিখা আছে।
অ' মই মানে তলত যাব লগা আছিল। কিন্তু তাকে ভাবি আছো। ছো ইমান গৰম যাবও মন নাযায়। যাও নে নাযাওঁ
অ' তাকেটো মযইও কালি আজি যাম বুলি ভাবিছিলো কিন্তু আজি দিয়া নহ'ল মোক হেৰি সেইকাৰণে মই ভাবিছো আৰু সোমবাৰে যাম আৰু।
অ'।
সোমবাৰে যাই ওলাই লৈ আহিব লাগিব। এই কেইটাম মান মানে এখন সেই আনবাই - এই প্ৰজেক্টৰ ফাৰ্ষৰ পেজ টো জেৰস্ক কৰি উলিয়াই আনিবা আছে। এইটো তাক
এৰি এতিয়া কি কলেজত যোৱা নাই নেকি? এৰিবোৰ
কলেজ নাই যোৱা বন্ধ।
অ'
ক্ল্যাচ হোৱা নাই ৰ কলেজ মোৰ মোৰটো চানডে চানডে হয়।
অ'।
এ হ'লি এতিয়া পৰীক্ষা হ'ব আৰু দুইমাহ পিছত?
অ' এইকেইদিন মানে ঘৰতে আছা।
অ' একেইদিন ঘৰতে। এই প্ৰজেক্ট দিছি না বহুত এই প্ৰজেক্ট কৰি আছো ঘৰতে থাকি থাকি। ইমান চাগে বেছি হোৱাই নাই, যোৱাটো বিছ তাৰিখ। সেই দিনাই জমা দিবাই লাগে।
ক'তো ফুৰিব যোৱা নাই।
নাই যোৱাই নাই গৰম বন্ধ এতিয়া যাম বুলি ভাবছো তহতে যদি যা কবাত ন একেলগে লগ হৈ কেনে।
আমাৰো যোৱা নহয় দহ তাৰিখ মানে আমি গাঁওতে যাম।
গাঁও যাবি নেকি?
উম, দচ তাৰিখ কাৰণে গাঁওতে যাম, গাঁওত ঘৰৰ কাম কৰিব লাগে ফোন কৰি আছে। অকমান কিবা কৰি লাজি ধৈ আহিব লাগিব ঘৰৰ।
অ' ভিনদেউহঁতে অহা কথা আছিল যে সৰু ভিনদেউহঁতে নাহে।
এতিয়া নাহে চাগে আমাৰে যাব লাগ হ'বনা পিছত আহিব চাগে?
অ'।
উম এতিয়া মানে নগ লেও। টাইমটো চাই থাকিবি হা
আছোদে।
অ' দে বাকি আৰু হা।
ক'বলৈ আছা নেকি।
অকলে আছো ক'ত আৰু লগ থব আৰু অকলে আছো। মাহীহঁতৰ ঘৰতে বহি আছো। এতিয়া কাম খিনি হ'লে যাওঁ আৰু। বাকী আৰু ক আ এই মাহী কি কৰি আছে।
তেৰা শুৱে ফটো চটো উঠলাক উঠি পেলাই এতিয়া এনে শুই আছে ইমান গৰম।
অ' দাদাই।
আছে, দাদা। এনে ভাত চাত খাই লৈ গোটেই কেইটা বিছনাতে পৰি আছে আৰু
উম, ঠিক আছে। বৈয়ে অহা নাই।
নাই তাই অহা নাই ৰ তাইৰো পৰীক্ষা আহে সেই এদি এৰি পৰীক্ষা দিব না, তাতে পৰীক্ষা কাৰণে আছে একেদিন আৰু এই আহহা মাহত আহা মাহৰ বাৰ তাৰিখে নে কি পৰীক্ষা। কাৰ
অ'
তাকে তাইও পঢ়ি আছে ৰ পৰীক্ষাৰ কাৰণে।
বাকী আৰু গৰম বন্ধ দিলাকে আৰু
গৰম বন্ধ দিয়া নাই এক তাৰিখৰ পৰাই দিয়ে নাই ছয় তাৰিখৰ পৰাই দিয়ে।
ছয় তাৰিখ ছয় তাৰিখৰ পৰা দিব নেকি। ছয় তাৰিখ বুলি শুনা
অ' ছয় তাৰিখ মানৰ পৰাই দিব চাগে। এতিয়া আকৌ ত্ৰিশ তাৰিখে ঊনত্ৰিশ তাৰিখে ৰিজাল্ট দিব, সোমবাৰে ৰিজাল্ট চিজাল্ট দি। ছয় তাৰিখ মানে দিব নেকি?
অ' আৰু ক্লাছ চলাছ কৰব নেকি এইকেইদিন।
কৰিব চাগে। বন্ধ নেদাল নেকি। বাকী আৰু
বাকী আৰু আছো দে। তাকেটো ভাবছো ৰ কবাত ফুৰিব যাবা লগছিল। ইমান গৰম কবাত ঠাণ্ডা জেগাত ফুৰব যাবা লাগছিল।
ক'ত যাবা দে এইটো ক গিৰিয়েৰটো লগত যাৰ, শ্বিলং পৰা ফুৰি আহ। ইয়াতে দেখোন প্ৰগ্ৰেম বনাই আছে, শ্বিলংত যোৱা।
তাহাঁতে বনাই আছে। এতিয়া দেচোন টকা পইচা থাকবাও লাগব পইচা চইচা নোহোৱাকেনো কেনেকে যাবি। যিহেতু তহতৰ লগত গাওঁতে যাওঁ তাকে ভাবছো। তো আৰু
উম, গেলাও যাব পাৰা আৰু কিন্তু এসপ্তাহ মান থাক কবা লাগব আৰু
অ চাও ৰ যদি সুবিধা মিলে যাবাওঁ
উম এসপ্তাহ মান থাকিব লাগিব আৰু যোৱা হলে আৰু ৰবলে আৰু মানে
আইতা অহা কথা আছিল দেখোন গাঁৱৰ পৰা।
ফোনে কৰা নাই মইয়ো ফোন কৰা নাই সেই মোক একো কৰা নাই। গমো পোৱা নাই।
চোন তাকে ভাবছিলো মা আৰু মই যাম বুলিকে তাৰে পিছত এতিয়া আৰু গেলি দেখোন আইতা আহিবা। সাৰে হ'বয়ে
উম এতিয়া আহে নে নাহে ফোন চোন কৰি পেলাই খবৰ এটা লবি লৈ পেলাই যদি নাহে। তেতিয়াহলি যাবি তেতিয়া তহঁতৰ লগতে আহিব পাৰব।
অ' তাকে চাওঁ ৰহ বোলো খবৰ চবৰ লবা লাগব। ফোন কৰিলেও নাথখে না দাদাহঁতে। মামাহঁতে স্কুলতে যায় সেইকাৰণে আৰু ফোন কৰাও নহয়। সিহঁতেও ফোনে কৰা নাই বহুত দিন হ'ল।
সিহঁতে ব্যস্ত মানুহ না। কাম ঘৰৰ কাম, স্কুলৰ কাম
অ।
আৰু এইফালে আৰু গানত যোৱা কবাত যোৱা কবাত যোৱা এইবিলাক থাকে আৰু।
অহ তাকে ত।
উম আইতা আৰু এনিটাইম নামত যাওঁ, মন্দিৰত যাওঁ, নামঘৰত যাওঁ তেনেকেই থা থাকে।
অ যাক দে অলপ মন চন গে এনকে যাই থাকলি ভালো লাগব। আইতা এতিয়া বয়স হৈ আহিছি না অলপ ওলাই চলই গেলি ভাল লাগব আইতাৰ।
উম সেয়ে আৰ। অ এতিয়া মানুহৰ এইট টো সময় আৰু ফুৰা সময়ে দেচোন বয়সটো নামঘৰ না মন্দিৰ যোৱাই সময়।
অ।
অ মন্দিৰ চন্দিৰে ফুৰবা যাব লাগে গেলে।
পি আইতাক এনেকে কৈছো মই।
অ তাকে দিয়ক ফুৰবা গেলি ক'বাত ক'বাৰ মন্দিৰ চন্দিৰতে যাই ভাল লাগে ফুৰবা কাৰণে। এনেই আৰু বাহিৰত ক'ত যাবি আও।
অহ।
আৰু এতিয়া বয়স হৈছে এ উম, এতিয়া বয়স হ'লে আৰু মন্দিৰতে যাই ভাল লাগিব আৰু এনেও আইতাই বহুত যায় বাৰু ফুৰবা ভ্ৰমণ বহুত কৰিম অ' কৰিয়ে থাকে। ইয়াতে থকা আমি কিন্তু নহ'ল হয়। কিন্তু, তাতে থাকা কাৰণে, তাতে থাকাৰ কাৰণে পাৰছে আৰু
অ' সেইটো ভালে হৈছে যিয়ে নহওঁক, বহুত জেগাত
ইতে আৰু ইয়াতে আৰু এইবিলাক সময়ে নাই মানুহ বিলাকৰ
অ' ইয়াতে চবে বিজি নাই চ'ব মানুহ বিজি বিজি আৰু এতিয়া আৰু পাৰে আৰু ডাঙৰ মামাৰ লগত
অ' গোটেই বি যিয়ে আৰু চ'ব মানুহে নোৱাৰে না এইবিলাক কাম কৰাবা। পইচা বেছিকে চিনি পোৱা মানুহটো আৰুই নৰয়।
অ'
হেইল
হেই, আমাৰো এটা কাষৰ কাম কৰি আছে ৰহ, এই হাল্লা হৈ থাকে। কে মেচিন চেচিন হে ঘৰৰ কাষৰ মানুহ ঘৰৰ কিবা কিবি কাম কৰি থাকে। দে তে হ'ব দে নহ'লে।
অ', দে। দে, দে, হ'ব, দে, দে।
ক'ত ফোন কৰিলে
হেল্ল'
কাত, কাত। এ।
তই কাটি দিব পৰা নাই?
ত বুত